হেল্ল' অ' কি কৰিছা?
এইয়া মই ভাত খাই আছোঁ ৰখা।
অ' হে বেয়া সময়তেই ফোন কৰিলো ডিষ্টাৰ্ব পাইছা নেকি?
নাই নাই ডিষ্টাৰ্ব নাই পোৱা ডিষ্টাৰ্ব নাই পোৱা, ভাত খাই মানে এতিয়া হ'লেই আৰু ভাতে খোৱা।
অঁ।
তই ভাত খালা পিছে?
মই ভাত খোৱা নাই, তোমাৰ বনাই আছে।
অ' কি বনাইছে পিছে?
এ তোমাৰ আজি এয়া মাছ বনাইছে নেকি?
আমাৰ মানে আজি ভাতটো সোনকালে খাই দিয়া হল আৰু অ' ভাগঘৰ লাগি আছে ন টোপনি হৈছে এইফালে।
অ', অ'। এইয়া কি ক'ব আৰু ভাগৰ লাগে দেই কোনোবা এ টাইমত বহুত বেয়া ভাগৰ লাগে। ভাগৰ লাগে আৰু আমনি লাগে।
অ', অ', এতিয়া এতিয়া দিনটো কষ্ট কৰি আহোঁ ভাতটো খাবই লাগিব।
খাবই লাগিব খাবই লাগিব, বাকী খেতি বাতি কেনেকুৱা?
খেতি বাতি এতিয়া মই নকৰালোঁ খেতি বাতি মানে, এতিয়া মানে মই গাড়ী কেইখনমান কৈছোঁ বিজনেছৰ কাৰণে সেই সেইখনে চাবলগীয়া হৈ আছে আৰু মাতিফেলাই কাম কৰোঁ মই।
উম মই আপোনাৰ এয়া আৰু খেতি কৰি আছোঁ তাৰপিছত তোমাৰ এইফালে গৰু কেইজনীমান আছে।
অ', অ', এতিয়া মানে আমাক গাখীৰ লাগিছিল মানে।
উম।
ডেইলি আপুনি দিব পাৰিব নেকি?
পাৰিম।
অ' পিছে আমাৰ ঘৰত দি-দিবচোন সদায়।
উম মই নেদিও মানে মোৰ ল'ৰা এটা আছে তেওঁ সি দিয়ে মানে। তাক মই এদিন ঘৰখন সন্ধিয়া দেখাই থৈ যাব লাগিব।
উম উম, কিমানকৈ লৈ এক-এক লিটাৰ কিমানকৈ লৈ?
এই ষাঠি টকা লিটাৰ।
ষাঠি টকা ন' মানে আপুনি দু-দুই লিটাৰকৈ দিবচোন। এ আমাৰ ঘৰত গাখীৰ খাই মানে পোৱালি আছে ন গাখীৰ খাই যে। ইফালে মইয়ো অলপমান খাওঁ বাৰু গাখীৰ দিবচোন।
মই আপোনাক দিম দিয়ক মই আপোনাক কেতিয়াবা দিম কেতিয়াবা দি দিব লাগে? মই আপোনাক কাইলে লাগিলে কাইলৈৰ পৰা দিব পাৰিম।
অ' কাইলে কাইলে দি দিব দিয়ক কাইলে দি দিব।
উম কাইলৈ মই আপোনাক এটা কাম কৰিম আপুনি কাৰোবাৰ এজনক ৰখি থাকিব দিবা আগ ফালে ম পোৱালটো যাব না ঘৰ
এ মই মানুহজনী থাকিব মানুহজনী কৰি দিলে হ'ল মান কলিংবেলটো বজাই দিব তাতে সোমাই গ'লে হল দি দিব।
উম উম। উম উম উম। হম।
এতিয়া এতিয়া মোৰ অকণ কামত লাগি আছোঁ ন এতিয়া গাড়ী কেইখন ল'লোঁ। বিজনেছ চিজনেচ এতিয়া কৰিব কাৰণে গাড়ীখন লাগিবই ন এতিয়া সেইনাখিনৰ মাজতে
কুকুৰটো মানে আপুনি ভা-ভিতৰতে বান্ধি থব দেই এৰি নিদিব মানে সি কুকুৰ দেখিলে বৰ ভয় কৰে।
অ', অ', কুকুৰ ভিতৰত থাকে বা এ-এ-এৰা নাথাকে বাৰু।
অ'। মানে এই কুকুৰ দেখিলে মানুহৰ ঘৰ সোমাব একদম ভয় কৰে। উম, বাকী বিজনেছ ঠিকে চলি আছে?
টোক টাক কে চলি আছে আৰু বিজনেছো এতিয়া।
উম।
এতিয়া মাজতে সিনামান মাজতে গাড়ীখন বেয়া হল কিবা কিবি টায়াৰ ফুটিলে এই খিনাখন মাজতে আকৌ এক্সিডেণ্ট হ'ল সেইবিলাক ইতিয়া গাড়ীখন এতিয়া মোৰ তাত খৰচ আহিছে এতিয়া।
অ' এতিয়া এক্সিডেণ্ট চাগৈ ড ড্ৰাইভাৰে ড্ৰাইভাৰে গৈছিল চাগৈ।
ড্ৰাইভাৰে কৈছে এতিয়া খাই বৈ লৈ কম-কম-ক'বলৈ এতিয়া কি ক'ম আৰু।
উম।
সেইকাৰণে এতিয়া বেলেগ এটা ড্ৰাইভাৰ বিচাৰিছোঁ আৰু এ টাক অতৰাই পেলাই।
উম, ভাল ড্ৰাইভাৰটা চাওক বহুত ৰিক্সৰ কথা না মানুহ মানে একো মেইন কথা নহয়, গাড়ীখনত যোনখিনি মানুহ ভাড়া গৈ থাকে হিন্তে বহুত হেৰিত যায় না।
অ' সেইটো সেইটো। এতিয়া মদ চদ খাই ললে এতিয়া সি খাই ল'লে ধৰ এনেকি বেয়া হয় ন' কথাটো।
উম, উম, বেয়া হয় বেয়া হয়।
এইকেইখনতে বনাব দিছোঁ, কিমান দিন লাগে এয়া, পইচাটো বহুত যাব এতিয়া।
উম, পইচাটোটো যাবই ন' নোযোৱাকে ক'ত
পইচা যাব বাৰু।
উম। বাকী ভাত পানী কি দি খাইছিলে বুলি কৈছিলে পাহৰি থাকিলোঁ, ভাত
ভাত আমি ব্ৰইলাৰ দি খাইছিলোঁ বাৰু এতিয়া লাষ্ট।
উম, উম।
এতিয়া মোৰ আকৌ দাম্পাৰখন কাইলে আকৌ আহে নাহে সেইটো ঠিক নাই, ডাম্পাৰ আৰু জেচিপি।
অ'।
সেইকেইখন আহিলে এতিয়া আকৌ এতিয়া বেলেগ এটা মানুহৰ ঘৰত আছে সেইখন। আমাৰ ঘৰত জেগা নাই মানে গাডী থবলৈ জেগা নাই।
অ'।
বেলেগন মানে বেলেগ মাটি আছে তাত মই গেৰিছ মাৰি আছোঁ তাতে থাকে। এতিয়া কাইলৈ আহিলে আকৌ তালৈ যাব পাৰিম, এতিয়া মোৰ ঘৰত মানে সকলো জেগা নাই গাড়ীবিলাক এতিয়া। এইফালে স্কুল ভেনক গাড়ী এইফালে বাছ, এইফালে ট্ৰাক, ক'ত থ'ম এতিয়া বস্তু চব জেগাই নাই।
উম, চব গাড়ী থবলৈ দিগদাৰ হয় না।
এইটোয়েইটো।
অ'। বাকী মানে মোৰ আপোনাৰ পেটটো বহুত গেছ হৈ গৈছে, মানে মাংস আপোনাৰ আজিৰ দিনত খালোঁ যে। একদম বহুত থাকিব পৰা নাই, মানে কিবা লাগি আছে মানে।
চাই চিতি খাব লাগে সেইকাৰণে।
এ, আপোনাৰ আজি মাংস বনাইছে, ভালে মছলা চছলা দি ধুনীয়াকৈ খাই দিলো মানে আপোনাৰ দুবাটিমান খাই দিলোঁ।
সেইটোৱে।
এতিয়া মানে পেটটো কিবা আভুক বভুক মাই লাগি আছিল। এতিয়া ৰাতি ভাত খাবলৈ মন যোৱা নাই মানে এতিয়া যেনে তেনে কেইটামানতো ৰাতি খাব লাগিবই না।
খাব লাগিব খাব লাগিব, নাখালে নহ'ব নহয়, দিনটো কষ্ট, এতিয়া আপুনি আপোনাৰ এইবিলাক কেনেকে চলি আছে এতিয়া কাম চাম?
কাম চাম ঠিকে চলি আছে, খেতি বাতি ট্ৰেক্টৰ এখন ললো।
অ' কেতিয়ালৈ ট্ৰেক্টৰখন?
আপোনাৰ হ'ল, আপোনাৰ ছমাহমানেই হ'ল।
অ', অ'। ঠিকেই চলি আছে ট্ৰেক্টৰ ন'?
ঠিকেই চলি আছে মোটামুটি। ডাঙৰ খন লৈছো ডাঙৰখন। সৰুখন লৈ আজিকালি কি লাভ নাই না সৰু
লাভ নাই লাভ নাই। এতিয়া পথাৰ এতি মানুহে কিমান টেক্টৰ কাৰনে হাল বাই খুজি থাকে, এতিয়া সৰুখন লৈ লাভ নাই না।
সৰুখন লৈ যাওঁতে আপুনি য'ত হাল বাব তাত লৈ যাওঁতে দুঘণ্টা তিনি ঘণ্টা লাগিব, আকৌ বোৱাৰ কথা আছেই।
সেইটোয়ে। ট্ৰেক্টৰখন কিমান ট্ৰেক্টৰখন এতিয়া কিমান পৰিল এতিয়া?
আপোনাৰ মই ছেকেণ্ড হেণ্ড লৈছিলোঁ, চাৰে পাঁচ লাখ পৰিছে।
অ', অ'। নতুন এখনে ল'ব পাৰে।
নাই এইবাৰ নতুন এখন ল'ম বুলি ভাবিছো আপোনাৰ
আপুনি মোক কোৱা হয় মই আপোনাক চিনাকি মই উলিয়াই দিলো হৈ নহয়। আপুনি মোক নক'লে পিছে।
অ'। এইখনো বাৰুতে আপোনাৰ বেছি চলোৱা নাই তিনি বছৰ চলাই
আপুনি কিবা গাড়ী চাড়ী ল'ব নেকি পিছলে আকৌ মোৰ মানে গাড়ী দুখন বেচা কথা আছে গাডী এখন।
অ', গাড়ী ন গাড়ী মই কম দিয়ক চোন। মোৰ গাড়ী মানে মাথা মৰা নাই মই আৰু এ টেক্টৰে মাথা মাৰি আছো মানে।
অ', অ', মোৰ মানে এই স্কুল ভেন এখন বেচা কথা আছিলে।
হয়, মোৰ মোক এজনে লাগে বুলি কৈ আছিল। মই আপোনাক জনাম দিয়কচোন স্কুল ভেন ভেনখন।
অ', অ', আপুনি জনাবচোন মোক। দুই লাখ মানৰ পাৰিল মই বা এক লাখ মান পাৰিলে মই এৰি দিম এইখন।
অ'।
সেইটোৱে।
ফটো দি দিবচোন।
অ', দিম দিম দিম।
অ'।
আৰু ডিজাৰ এখন আছে বাৰু ডিজাৰখন এতিয়া মানে ভাল আনি পেলাই এতিয়া থৈ দিছো মানে দুদিনমান চলালো।
উম।
বেছো বুলি ভাবি আছো সেইখন বেচিলে আপনি মানুহ পালে ক'বচোন। সেইখন মই পাঁচ ছয় মান পালে আপোনাক মই বেছি দিম। কাষ্ট'মাৰ চাবচোন দুই দুইখনে চাব ভেনখন আৰু ডিজাৰ
অ', অ', অ'। এতিয়াই আপোনাৰ মইয়ে ৰাখি থ'লোহৈ মানে মই ট্ৰেক্টৰ এখন কিনিম বুলি পইচা কেইটামান গোটাই থৈছো।
অ', আপুনি ট্ৰেক্টৰ কিনক বেলেগ মানে বেলেগ আছে বোলে মোক ক'ব উম উম।
মই এতিয়া এইবিলাক ভবা নাই মানে পিছলে ল'ম মানে ভাল গাড়ী এখনে লম। ফেমিলি কাৰণে।
অ', অ', অ'।
ভাল এখন মানে আমাৰ পৰিয়ালো ডাঙৰ না।
উম, উম।
অলপ ডাঙৰ গাড়ীখন ল'লে মানে ভাল হ'ব আৰু নিজৰলৈ।
হেল্ল' হেল্ল' অ'।
একেবাৰতে।
অ', এতিয়া আপুনি কাষ্ট'মাৰটো পালে মোক কন্টেক কৰিবচোন।
অ', মই নিশ্চয় কা
মানে মই কাইলৈ পালে কাইলে বেছি দিম লগতে বেছি দিম মানে এনেকুৱা পৰিস্থিতি হৈ আছে মানে। পৰিস্থিতি মানে কি আৰু গাড়ীখন এনেই পৰি থাকিব লাষ্টত এনেই বেয়া হৈ যাব।
এনেই বেয়া হৈ যাব হয়।
সেইকাৰণে মানে বেচো বুলি ভাবি আছো আৰু বেচিলে গাড়ীখন চলি থাকিব। অ', সেইটোৱে।
বহুত মাথা মাৰিলেও বেয়া।
অ', এইকাৰনে মই মোৰ গাড়ী এখন বেলেগ গাড়ী এতিয়া চলি আছে বাৰু। মুৰেই তাৰপিছত এতিয়া বেলেগ বেলেগ জেগাত যায়। উম হম?
তেলৰ দাম বোলো বহুত।
তেলৰ তেলৰ কি আৰু দাম এতিয়া বাঢ়িবই আৰু।
সেইকাৰণে মই এইবাৰ সেইকাৰণে সেইবিলাক ভাড়া চাড়া অলপ বঢ়াই দিব আৰু।
অ', হ'ব বাৰু ভাড়া বঢ়াই দিম।
মোক মানে আপোনাৰ আমাৰ এতিয়া আপুনি কৈছে মোৰতো গাড়ী নাই আমাৰ মানে ঘৰৰ মানুহ
তুমি যাম বুলি কৈছিলা অ' মোৰ ভাল আছে বাৰু বাছ কেতিয়া মানে যাব আপুনি?
এ বাছত নহয় আপোনাৰ এইয়া গাড়ীতে যাব লাগিব মানে এই সৰু গাড়ী বেছি নহয় সাতজন মানুহে।
সাতজন মানুহ এতিয়া মোৰ স্কপিঅ' এখন আছে বাৰু
অহ।
দুখন আছে। কিন্তু সেইখন এতিয়া আমাৰ মানে ফেমেলি গাড়ীখন সেইখন ফেমেলি গাড়ী আমাৰ ভাৰা চাৰা নিদিওঁ আপুনি কৈছে যেতিয়া দিম দিয়ক।
উম, উম হেৰি আপোনাক কিমান লাগিব কওকচোন আপ ডাউন?
এতিয়া আপুনি যাব ক'ত?
আপোনাৰ কামাখ্যা।
কিবা এটা দিব আৰু মিলাই মিলি
কওক আপুনি কিবা এটা কওক মনো কেনেকৈ কম এতিয়া মই কিবা এটা কৈ দিম আপুনি ভাবিব কিবা এটা কমাই
এই ড্ৰাইভাৰটো বাৰু মোৰ পাই মোৰ পাই যাব ড্ৰাইভাৰ ড্ৰাইভাৰটো তাকো কিবা এটা তাকো কিবা দিব লাগিব মানে আপুনি পাঁচ হাজাৰ এটা মিলাই দিলেই হ'ল আৰু
অ', অ', পাঁচ হাজাৰ ন চাই ল'ব আপোনাৰ পুচাব নোপোচাই।
হ'ব একো নাই দিলেই হ'ল আৰু পাঁচ হাজাৰ। আহ।
আপোনাৰ একেদিনতো ঘূৰি আহিব পাৰিব একেদিননে ঘূৰি আহিম বুলি কৈছে ক'তো ৰখাাৰখি নাই মানে
ৰখিলে টেনচন নাই বাৰু এখন ৰখিব পাৰিব যতে ৰখে।
উম, এনে অকন ক'ৰবাত বাটতো হোটেলতো ৰখিবই মানে ক'তো থকা মেলা ফুৰিব যায় তাৰ পা বেলেগ যোৱাৰ কথা নাই না আপোনাৰো কথা না পিছদিনাখন গাড়ীখন এনেই বহি থাকিব না
সেইটোৱে।
এতিয়া আপুনি সেইটো বিজনেছে কৰি অ', অ'
তাতো মানে মোৰ ভাড়া ৰুম আছে বাৰু
অ'
উম
থাকিলে মই আপোনাক নিশ্চয় জনাম তাত।
উম, উম
পিছে আৰু কিবা বেলেগ ভবা নাই।
নাই নাই এতিয়া বেলেগ এতিয়া ভবা নাই যেনেকে আছো কেনেকে চলি আছো আৰু
উম, তুক তাক বাকী দেউতাহন্তৰ মাহঁন্তৰ খবৰটো ভালেই ভাল, ভাল। আমাৰো ভালেই আৰু এইয়া আৰু মাজতে বেমাৰ চেমাৰ হৈ থাকে আৰু।
বেমাৰ হ'ব আৰু এতিয়া বৰ
হস্পিতাল নি থাকিব লাগে।
অ', হ'বয়ে।
অ'।
সতি আমাৰো
উম, বাকী আপোনাৰ চাউন্ডটো মানে ভালকে অহা নাই।
এই অ', নেটৱৰ্ক প্ৰব্লেম আকণমান
অ', এতিয়া অকমান আগত ভালেই আহিছিলো এতিয়া চাউণ্ডটো ভালকে অহা নাই।
অ', অকণমান নেটৱৰ্ক প্ৰব্লেম হৈ আছে মানে এই ৰাতিয় অকণ নেটৱৰ্ক প্ৰব্লেম দিয়েই।
অ', হয়, হয়, হয়।
কেতিয়াবা ফাইভ জী কেতিয়াবা ফৰ জী পায় সেনেকা।
উম, এতিয়া আকৌ ঠিকে আহিছে।
আজনতে পায়, এনেকে বেয়া।
উম, অলপ বেয়া হয়ে আৰু।
উম। উম, মাজে মাজে ভাল পায় উম।
বাকী আপুনি এতিয়া মোবাইল কি চলাই আছে?
মোবাইল এতিয়া নৰ্মেল এটা চলাই আছোঁ, এনড্ৰইড এটা।
অ' এ, আতি কালি আমাৰ কি আৰু চখ নাই আৰু ন'?
অ' এইটো এইবিলাক চক নাই।
এতিয়া পোৱালীবিলাকৰহে কি কি দামী মোবাইল ওলাইছে, আপেল থকা নে কি থকা।
উম, সেইবিলাক চখ নাই আমাৰ।
উম, আমাৰ খালি ফোনটো কৰিব পালেই হ'ল, বিজনেছত মাথা মাৰিলেই হ'ল।
অ' সেইটোয়েই। এনেকা মান ভাল মোবাইল এটা লাগে এনড্ৰইড।
উম। মানে ইমানো বেয়া নহয়, ইমানো ভাল মোবাইল এটা লাগে আৰু। এতিয়া ধেৰ কাম চাম কৰি থকা হয় না। মোৰতো বিশেষ কাম নাই, খালি মোৰ ফোন আৰু অকণমান সন্ধিয়া হ'লে বাতৰিটো চাওঁ।
অ' মোক লাগে না অকণমান বিজনেছৰ ক্ষেত্ৰত অকমান তাতে, মোৰ মই দুটা মোবাইল বাৰু। দুটা মোবাইল লাগে ন' এতিয়া।
উম, মানে মোৰ হাজবে হেই মানুহজনী সিদিনাখন এইজাল দে কি চেমচং ডাঙৰ মোবাইলডাল দে কি বুলি কয়, সেইটো এটা লৈ লৈছে। তেহে তোমাৰ দেৰ লাখ পৰিইছে, দেৰ লাখ পৰিছে নতুন। উম। সেই মানুহজনীক লাগে বোলে কিবা আজিকালি কি ক'ত কি